হেল্ল' অ অ পাইছো পাইছো কি খবৰ
আছো আছো আপোনাৰ কি খবৰ
মোৰ ভালেই আপুনি ফোন চোন কৰাই হ'ল
অ নকব ৱুশ্যে ব্যস্ততা পূৰণ জীৱন নকব আৰু
হয় হয় মই বোলো খবৰ এটা লও সেইকাৰণে ফোন কৰিলো
দ ফোন কৰিলে আপুনি আজি আপোনাৰ কথা ভাবিয়ে আছিলো ভালেই মিলি গল
হয় হয় মই খবৰ বোলো লওঁ কিনো কৰি আছে বহুত দিনৰ বহুত দিন হ'ল একো গমেই পোৱা নাই ক'ত বা আছে মাজত এতিয়া মইও নাছিলো তো
নছিলে নেকি
নাছিলো মানে মই মোৰ নিজৰ ঠাইখিনিৰ কথা কৈছো ইয়াত নাছিলো অলপ ফুৰিব গৈছিলো হেল্ল' শুনা পাইছেনে হেল্ল' শোনা পাইছেনে হেল্ল' হেল্ল'
হেল্ল'
অ শুনা পাইছে
পাইছো
অ মই বোলো ফুৰিব গৈছিলো
আহ ক'লৈ বাা গৈছিলে আপুনি ফুৰিব
অ মই সেই অৰুণাচল পালোগৈ
অ বা বৰ ধুনীয়া জেগা নহয়
অ হয় আপুনি গৈছে নেকি
নাই নাই মই যোৱা নাই শুনিহে আছো চৰ
যাব যাব যাব যাব বিৰাট ধুনীয়া ঠাই
হয় নেকি
উম আমাৰ আমাৰ হয় হয় আমাৰ এই উত্তৰ পূ্বত যে ইমান ধুনীয়া ঠাই আছে মানে হয় বিচাখ এই কৰিব নোৱাৰে এক একদম মে কৈছো ন স্বগ ক আৰু
অ বা আপোনাৰ কপাল দেই আপুনি যে চাই আহিব পাৰিলে
হয় হয় বিৰাট ধুনীয়া এবাৰ ওলাব যাব কাৰণে তাৰ মানে মই গ'লোতো হয় মই অৰুণাচল হেৰি হেৰি দি সেই মানে আপোনাৰ তেজপুৰ হৈ পেলাই গৈছো মানে অৰুণাচল যাবলে আপোনাৰ বহুত কেইটাও মানে ৰা তা আছেতো কিছুমানে তিনচুকীয়া হৈ কিন্তু অৰুণাচল খ সঁচা কথা কব গ'লে বিৰাটেই ডাঙৰ আপুনি মানে উ বহুত দিন থকাকে যাব লাগিব মানে আমাৰ মানে সেইয়া আধা হ'ল আমি যদি আপোনাৰ তিনি চাৰি দিনৰ কাৰণে গৈছিলো তথাপি কিছু মানে এনেকুৱা লাগে যেন আৰু মানে মানে আমি গৈছিলো পশ্চিম চাইডে
আত্ছা
সোফালে গ'লো মানে কিন্তু পুপ ইফালেও আছে মানে জেগা আৰু বহুত আছে মানে ঠাই আপুনি বহুত বহুত ধুনীয়া ধুনীয়া ঠাই আছে কিন্তু পূব মই যোৱা নাই এতিয়ালৈ পশ্চিম ফালে গ'লো টাৱাং ফাঙৰ খে টোফালে আৰু টাৱাং যোৱা নহ'ল তাং কাৰণে আপোনাৰ আৰু এদিন সময় লাগেই মানে তাত আপুনি থাকিব লাগিব আৰু খুব ওখ ন পোৱা পকোৱা ৰাস্তা গতিকে টাইম বহুত লাগে
হয়, হয়, হয় উম, ভালে কৰিলে বৰ ধুনীয়া প্ৰকৃ- প্ৰকৃতিক দৃশ্য বৰ ধুনীয়া ন'
হয়, হয় অ', ফটোত দে ফটোত আপুনি যিবোৰ মানে দেখা পায় মানে হেৰিবোৰ দৃশ্ববোৰ সেই সেই তাত আপুনি যদি নিজৰ চকুৰে চাই বিৰাটেই মানে অ', হয় আচল মানে প্ৰাকৃতিক দৃশ্যটো সেইটোহে মানে।
অ', অ', অ'।
ফটোত, ফটোত চাই আপোনাৰ মানে যিটো উম মজা মানে নপলাই মজাটো নাহে মানে। আপোনে নিজ চকুৰে যিটো আপুনি দেখিব মানে সেইটো আৰু নেদেখে ন' বেলেগে আৰু
হয়, হয়, হয় বৰ ভাল কৰিলে দেই আপোনালোকে যে গৈ আহিলে। অ', আপোনাৰ পৰিয়ালহে গৈছিলে নে বন্ধুবৰ্গৰ লগত গৈছ
এ পৰিয়ালৰ মানে তেনেকুৱাই বন্ধু বৰ্গ পৰিয়াল। নিজৰ পৰিয়াল এনেকে আপোনাৰ গৈছিলো তেনেকে গৈ আমি চাই আহিলো বিৰাটেই ভাল লাগিলে। তেনেকে হয়, হয়। আৰু হেৰি এ যাব পাৰিলে আপুনি আপোনাৰ পৰিয়ালক লৈ, লৈ।
অ', আমিও এটা ভাবিব লাগিব আৰু বহুত দিন ক'তো ওলোৱাও নাই নহয়। আৰু দিয়কচোন আৰু হে লাইক গ'লে মন চন ভালো লাগি থাকে।
হয়, হয় বিৰাতে ভাল লাগে আহি পেলাই আকৌ নতুন উদ্যমেৰে কাম কৰিবলৈ বিৰাটে মন
সেইটোযৱে মই এওঁক কওঁ এওঁ বোলো, বোলা ব'লা কৰ'বাত। অ', আকৌ ইমান ব্যস্ততাত নোলায়েই না তাই সময়ে নাপায় মানে।
হয়, হয় ভাল লাগিলে গৈ মানে কি হয় আপোনাৰ তাতে এ অৰুণাচলৰ মানুহখিনিও মানে বহুত ভাল দেই তেওঁলোকৰ মানে কথা-বতৰা বিলাকো ভাল তেওঁলোকে আকৌ হিন্দী ভাষী কথাহে কয়। অৰুণাচলৰ ভাষা হিন্দী হিন্দী ভাষাটো মানে ব্যৱহাৰ কৰে বেছিভাগ অঁ মানে মই যোন বিলাক পালো সিহঁতৰ নিজৰ মানে ভাষা আছে যদি মই মানে নাজানো ধৰক এতিয়া মেঘালয়ত গ'লে মেঘালয় এটা ভাষাটো খাচী ভাষাটো জানো ভইজ কল এইটো কয় বুলি কিন্তু অৰুণাচলত মই মানে বে বেছিভাগেই মানে হিন্দী তে কোৱা পালো মানে তেওঁলোকৰ নিজৰ যিটো ভাষা সেইটো মানে আছে যদিও মই মানে নাজানো কাৰণ বেলেগ বেলেগ ঠাইত যাওঁতে সিহঁতৰ নিজৰ নিজৰ ভাষাত কোৱা কথাবোৰ শুনিছো থাকে কিন্তু অৰুণাচলত মানে মানে মই তেনেকে শুনা নাই দেই আৰু মানুহখিনি বৰ ধুনীয়া দেই দে শিকিবলৈ বিৰাট ধুনীয়া
অঁ হয় ন ঠাণ্ডা জাগাত মানুহবোৰ ধুনীয়াই হয় মই মন কৰিছোঁ
হয় হয় ভালে লাগিছে সিহঁত খাদ্য মানে কি তেওঁলোকৰ দিয়া খাদ্য খিনি আমাৰ অসমীয়া নিচিনা লগত প্ৰায় মিলে আৰু একে
সি
অশান্তি নাই পোৱা কিন্তু আমি আকৌ নি যে আমাৰ এৱাকক বনোৱাত ভাল যে এওঁ মানে সেই নিজে সেই বনাব কৰিব কাৰণে গেছ চেছ লৈ গৈছে তাতে কিন্তু আমি ধৰক য'ত আমি দিনত ধৰা ঘূৰি ফুৰিছো য'ত মানে য'ত আমি চাব গৈছো তেতিয়া কিন্তু বনোৱা নাই তেতিয়া মানে আমি সেই অৰুণাচল ধৰণৰ যিবিলাক থাকে মানে উম ভাত ভাত খোৱা মানে হোটেল বোৰ থাকে থাকে সেই তেনেকুৱা বিলাকতহে আমি খাইছো কিন্তু বেয়া নহয় আমাৰ আমাৰ অসমীয়া খাদ্যৰ সৈতে কেই মানে তেওঁলোকে খানা মানে খানা মিল আছে কিন্তু আপুনি ধৰক বেলেগ বেলেগ ধৰক যদি খাব বিচাৰে বেলেগ বেলেগ তেওঁলোকে সেইবিলাকো বনাই দিয়ে কিন্তু আমি আমাৰ নিজৰ খা মানে আহাৰটোনো কত হেৰি কৰিম এৰি দিম সেইকাৰণে আমি যিটো খাই ভাল পাওঁ আমাৰ অসমীয়া যিটো খানা সেইটোয়ে খাইছো তাতে
অ ভাল কৰিছে ভাল কৰিছে নিজৰ তেনেহলে পেট পেট চ পেটবোৰো ভাল হৈ থাকে ন নহলে বৰ অশান্তি দিদদি যতে ত'তেই যিটি খাবলে
হয় হয় হয় মানে খানাবোৰ বেয়া নহয় ভালেই প্ৰকাৰৰ মানে পাৰি আৰু খাব আপুনি চলি যায় আৰু মানে তেনে তেনেকুৱা আৰু আৰু ধৰক কিছুমান সৰু সৰু থাকে কিছুমান চাহৰ দোকান থাকে
অ হয় হয় আকৌ কিবা বনৰীয়া ফল চলো পাই নহয় খাইছিল নেকি আপোনালোকে
খিনি সময়ত মানে আপোনাৰ বস্তু বোৰ লাগিছেহে মানে মানে খাব পৰা সময় হোৱা নাছিল আছিলে আমি যিটো সময়ত গৈছিলো
আচ্ছা অ
অ দেখিছো মানে আপোনাৰ বাগান বোৰত দেখা পাইছে লাগি আছে কিন্তু ধৰক সেইখিনি সময়তো হোৱাগৈ নাই খোৱাৰ সময়ত হ'বগৈ আৰু দুদিন মানৰ পাছত কিন্তু আমাৰ যোৱা সময় খিনি মানে তেনেকুৱা সেইকাৰণে আমি মানে সেয়া কিনিব নোৱাৰিলো কিন্তু আগৰবাৰ যাওঁ তেওঁ কিনি লৈ আহিছিলে তেনেকুৱা খানা অ মানে ফল মূলবোৰ কিন্তু আৰু দেখিছিলো বৰ ফুলকবিবোৰ বৰ লাগে দেই তাতে ফুলকবি ওলকবি এনেকুৱা কিছুমান মানে চবজিবোৰ দেখা পাইছিলো শাক পাচলি এতিয়া ত এতিয়া মানে দেখিছো কিন্তু সেইখিনি সময়ত আকৌ কিনিব নোৱাৰো যে হেল্ল' শুনা পাইছেনে মই হলে মানে একো শুনা পোৱা নাই আপুনি শুনিছেনে হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে হেল্ল'
হেল্ল' মই পাই হয় অ কিয় পায় এনেকুৱা হয়
হ'বও পাৰে নেটৱৰ্ক কিবা প্ৰম
অ অ হ'ব পাৰে সচা দেই মুঠতে ভাল কেইদিনৰ কাৰণে গৈছ ছিল আপোনাক
আমি নে চাৰি দিন মানৰ বুলিয়ে ক'ব পাৰে যোৱা দিনটোো ধৰি আৰু অহা দিনটো ধৰি চাৰি দিনৰ তিনদিন মানে তাত ভালকেই থাকে শিকিলো আৰু অ ঠাণ্ডা আছে মানে আপোনাৰ দিনত সিমান এটা ঠাণ্ডা মানে নহ নালাগে
অ
তাতে ঠাণ্ডা আপোনাৰ আৰু আমি জুৰি নদী এখনৰ পাৰত আমি মানে কতিি কটাইছিলো বিৰাট ভাল লাগিল
বা বৰ বঢ়িয়া ল বঢ়িয়া লাগিছে চাগেম
শ্দ আপোনাৰ জুৰি যি শব্দ কলকলনিক একদম বিৰাটেই ভাল লাগিলে
শুনিয়েই মোৰ কিবা লাগি গৈছে আপোনাৰ চাগ কেনেকুৱা ভাল লাগিছে
এই বিৰাট ভাল লাগিছে একদম ঝৰ ঝৰ ধৰণকে শব্দবোৰ আহি আছে ৰাতিও মানে ৰাতিয়ে দিনে মানে মানে একদম শব্দটো শুনা পাই আৰু ৰাতি হলে মানে শব্দতটো বহুত বেছিকে আহে
উম
এনেকুৱা লাগিছে যেন পান পানী আহি আছে মানে কৰ'বাৰ পৰা মানে পানী আহি আছে আহি আছে এনে
বুজিছো বুজিছো বা প্ৰাকৃতিক দৃশ্য প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা ভাল লাগছে
মানে থকা ঠাই খিনি বিৰাটেই ভাল লাগিলে যিটো আমি ৰাতি ক কটাইছিলো দুই ৰাতি কটাইছো তাতে
অ আপোনালোকে ইয়াৰ পৰাই বুক কৰি গৈছিলে নেকি
হয় আমি ইয়াৰ পৰাই ঠিক কৰি লৈছো ছিলো মানে অৰুণাচল যাবৰ কাৰণে ইয়াৰ পৰাই সবলাক িলাক মানে থাকিব ৰাতি থকাকে যিবিলাক ঠাইত আমি থাকিম সেইবোৰ ব্যয়স্থাটো কৰি লৈছিলো আগতিয়াকে নহ'লে অসুবিধা হ' হ'বটো তাতে আপুনি ক'ত বিচাৰি থাকিব।
সেইটো হয় ঠিক কৈছে আপুনি।
চাৰি কৰি চব ৰে মানে, মানে কৰি মেলিহে আমি মানে যাবলৈ ওলাইছো। আৰু লগতে ল'ৰাছ ছোৱালীবোৰো আছে টো। অসুবিধা হ'ব যে সেইকাৰণে আমি আগতীয়াকে চববোৰ ঠিক কৰি লৈছো।
অ', ভাল কৰিলে দেই আপোনালোকে ভাল গৈ আহিলে পতককে।
হয়, হয় তেনেকেই কৰিব লাগিব আপুনি ওলাব তেনেকে ক'বাত যাবলে।
এ তাকেইটো মই ক'ব লাগিব আজি আপোনাৰ কথা শুনি মোৰ একদম লাগি গৈছে আৰু নাই যাবই লাগি
হয়, হয়, হয়, হয়, হয়, ঠিকে আছে দিয়ক তেতিয়া হ'লে
উম, অ', অ', তাকেইটো বৰ ভাল লাগিলে দেই লগ পাম দেই, আমি বহুত দিন লগো পোৱা নাই উম, উম, ঠিক আছে। হয়।
হয়।